অ' কি খবৰ?
খবৰ ভাল। তোমাৰ কেনে?
আছোঁ ভালেই আছোঁ। আছোঁ আছোঁ তুমি?
মই ঘৰতে আছোঁ।
অ' খালোঁ ৰবা এই অলপ আগতে ভাতটো খালোঁ। তুমি?
ময়ো খালোঁ দেৰি হ'ল।
অ'। ঠিকেই আছে, পিছে এতিয়া কি কৰি আছা পিছে?
এতিয়া আছোঁ, ঘৰতে আছোঁ এনে।
অ', অ'। উ, ঠিকে আছে। ক'ৰবাত ফুৰিব, চুৰিব গ'লা নে নাই?
নাই গধূলি যাব পাৰোঁ। তোমাৰ, তোমাৰ কিবা ভাবিছা?
নাই, যোৱাই নাই ৰবা, এইকেইদিন বহুত দিন যোৱা নাই ঘৰতে আছোঁ আৰু। উম।
বিশেষ পঢ়া পাতি কেনে চলি আছে?
আছে ঠিকে ঠাকে চলি আছে, ভালে চলি আছে। তোমাৰ?
মোৰ মানে পঢ়া শুনা বাদ দিছোঁ। মই মানে ফাৰ্ষ্ট ইয়েৰত যাই কেনে মানে আ, বাদেই দিলোঁ।
অ কিয় কিবা, মই ডিগ্ৰী কমপ্লিট হ'ল।
হয় নেকি, তাৰপিছত কি ভাবিছা আৰু কি কৰিম বুলি?
এতিয়া এতিয়ালৈকে ভবাই নাই এতিয়া অলপ ঘৰতে আছোঁ আৰু এইকেইদিন ৰিজাল্টো ওলোৱা নাই। যিহেতু সেইকাৰণে অলপ মানে ঘৰতে ব ৰৈ আছোঁ আৰু অলপ এনে আছোঁ আৰু ঘৰৰ কাম বন কৰি কেনে।
হয় হয়।
হয়।
মোৰ মানে কি হ'ল নাইন টেইনত মানে বেছি ভালকে পঢ়া নাছিলো।
হয়।
পঢ়াৰ ইণ্টাৰেষ্ট বাঢ়িল টেনত পঢ়িলো ভালকে।
উম।
বেছি ভাল নহ'ল তাৰপিছ ভাবিলো কি চাইন্ঞ্চ ল'ম বুলি
হয় পিছত
দেউতাই ভাবিলে কি পঢ়াতটো ভাল নহ'য় চাইঞ্চত দিলে কি হ'ব ফেইল হে কৰিম। সেইকাৰণে নিদিলে আৰু আৰ্টচতে নাম লগাই দিলে। তাৰপিছত আৰ্টচত ইণ্টাৰেষ্ট নালাগিল ত' বাদেই দিলোঁ পঢ়াটো।
এতিয়াঁ ঘৰতে থাকো এনেই সৰু সুৰা কিবা কাম কৰো।
অ', ঠিকেই আছে কৰিব লাগে ময়ো মানে পঢ়িলো এতিয়া এইটোতো ভাবিছোঁ কি কৰো এতিয়া ডিগ্ৰীটো মানে খতমে হ'ল। এতিয়া ভাবি আছো আৰু কি কৰোঁ।
টিছেৰ হব পাৰা ডিগ্ৰী কমপ্লিট হৈছে যদি।
বি এড্ কৰিব লাগিব দি এ লেড্ কৰিব লাগিব তাৰপিছত টিচেৰ
হয়।
সেইটোৱে।
এতিয়া কি কৰি থাকা ঘৰত মানে এয়াই মানে ঘৰতে আছ ন?
ঘৰতে আছোঁ এই ঘৰৰ কাম মই অলপ সৰু সুৰা এনে কোৱা দেউতাও এতিয়া অলপমান কৰিব নোৱাৰে সেইকাৰণে আৰু অলপ সৰু সুৰা কাম কৰি থাকিব লাগে আৰু বাৰু। সেই কাৰনে ঘৰতে আছো এই কেইদিন।
হয়।
আহ ঠিকে আছে। পিছে তুমি কৰা এতিয়াতো এতিয়াতো চবৰে বন্ধাই চলি আছে।
হয় গৰমৰ বন্ধ দিছে ন অ', চবতে আমাৰ ঘৰতে মানে থাকে চব।
উম, উম, উম। মই মানে কেইদিনমান আগত গৈছিলো আৰু এই শিৱসাগৰ পিনে গৈছিলো।
শিৱসাগৰ?
অ', শিৱসাগৰ পুৰা ফুৰি ফুৰি আহিলো শিৱসাগৰ শিৱসাগৰত গৈছিলো মই। ভাল লাগিল ভাল লাগিল তাতে যাই।
মানে জেগাতটো এনেকুৱা মই যাই পোৱা নাই মানে।
অ', জাগাটো বহুত ভাল আৰু মানে তাতে আৰু কি আৰু মানে আহোমৰ সেইবিলাক আছে গোটেইখিনি। ৰংঘৰ কাৰেংঘৰ এইবিলাক তলাতল ঘৰ আৰু মোৰ মানে একদম সৰুতে গৈছিলো এবাৰ সিনা মানে ভালকে মানে এইবাৰ এইবাৰ মানে যোৱা বেছি দিন হোৱা নাই এই পাঁচ দিন মান আগত পৰীক্ষাও শেস হ'ল যিহেতু অলপ ফুৰি আহো বোলো। তাতে আমাৰ মানে বৰ দেউতাহতৰ ঘৰ তো সেইকাৰণে মানে মাতি আছিল বহুত দিন। যোৱাই নাছিলো বহুত বছৰ তো গলো এইবাৰ ত' ভালকে চাল ৰংঘৰ কাৰেংঘৰ বহুত চাব লগা ঠাই আছে শিৱসাগৰতো।
উম, হয় নেকি বহুত আছে মানে?
বহুত বহুতেই আছে বহুত আছে। মই শান্তি আৰু। শান্তিময় আৰু মানে শালা হুলস্থুল নাই।
ন' এনেকুৱা যোৱা ভাল লাগে, শান্তি মানে।
হয়, হয়।
এনে মানে চাফা ন' জেগাটো?
হয়, হয়, বহুত চাফা মানে চব চাফ-চিকুণ কৰি ৰাখে আৰু চফায়ে বহুত
হয়। মানে পলিউশ্যনটো মানে বহুত বাঢ়ি আছে মানে, মানুহ বিলাকৰ লেতেৰা বিলাক, মানে চব মানে লেতেৰা কৰি থয়, থৈ দিয়ে। টাউনতো অলপ, গাঁৱত অলপ না অলপ কম।
অ', সেইটো হয় কব গ'লে।
লেতেৰাবিলাকতে পেলাই দিয়ে।
অ'। অলপ তাতে ফুৰিলো, পুখুৰী, শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী এনেকুৱা চালো ইয়াতে আৰু। ভাল লাগিল। ডাঙৰ ডাঙৰ পুখুৰী আছে তাতে।
হয়। হা
চো আৰু বছিনে নাই বেছি তিনদিন মান থাকিলো, থাকি কিনে আৰু গুছি আহিলো আৰু। মানে ঘৰত আৰু মই গুছি অকলে গৈ, মাহঁতে অকলে মানে মাতি আছিল যে মানে আৰু গুচি আহিলো ঘৰত।
হয়।
ভাল লাগিল জাইকিনেও বহুত বছৰ যোৱাও নাছিলো যিহেতু, যাবা এবাৰ তুমি বহুত ভাল লাগে।
অ', যাব লাগিব, এনেই তুমি কি কি ফুৰি পাইছা মানে?
মই এতিয়ালৈকেতো শিৱসাগৰ গ'লো আৰু শিৱসাগৰ গৈছিলো, মাজুলীও গৈছিলো এবাৰ।
আহ, হয় নেকি?
এবাৰ আৰু তো
বশিষ্ঠত যাই পাইছা?
বশিষ্ট মন্দিৰ অ' গুৱাহাটীত যে আছে
অ', আছে তাত।
তাতে গৈছো, গৈছো, গৈছো। ভাল লাগে, ভাল লাগে, তাতে ভিতৰত অ' ভাল নদীত নদীওঁ আৰু ভিতৰ জাগাত আৰু বশি ত বহুত ভিতৰত য বহুত ভিতৰত য আছে ন তাতে কিবা আছে বহুত ভিতৰত জংগল বোলো আছে ভিতৰত।
মনসা মন্দিৰ, মন্দিৰ আছে তাতে বহুত।
বহুত নন্দিৰছে ভ
বৈশিষ্টয় আছিল মানে বৈশিষ্টয় বুলি কয়
হয়, হয়, হয়। তাতে এই বান্দৱ বান্দৰ, বশিষ্ঠ মন্দিৰত বান্দৰ বহুত আছে।
বান্দৰ, বান্দৰৰে বিখ্যাত আৰু
হয়, আৰু উমানন্দতো আছে বান্দৰ, কিন্তু উমানন্দ আৰু আৰু এটা মন্দিৰ আছে কিবা কিবা মন্দিৰ পাহাৰ
তাতেওঁ মানে বান্দৰ ন' বহুত।
বান্দৰ আছে, উমানন্দতো বান্দৰ আছে। উমানন্দতো বান্দৰ আছে। মানে তুমি ক'ত এ ক'ত গৈছিলা নে আৰু ফুৰিব চুৰিব?
নাই, মই আগতে হেৰিতে আছিলো, বৈশিষ্টতে আছিলো, এতিয়া এ গাঁৱত আছো গাঁৱত আ
অ', কেনেকুৱা পৰিৱেশ গাঁৱৰ?
বৈশিষ্ট অ' বশিষ্ট থাকি ভালে লাগে, পাহাৰ পাহাৰ বহুত আছে ইয়াতে মানে। পাহাৰ বিলাক
মানে গাঁৱৰ পৰিৱেশ এতিয়া কেনেকুৱা?
অ', বৈশিষ্টৰ।
ঘাৱৰ ঘাৱৰ মানে এতিয়া তোৰ মানে বৰ বৰষুণ দি না ৰ'দ দি আছে এতিয়া।
এতিয়া এতিয়াটো ৰ'দে দি আছে অলপ চলপ, বৰষুণটো দিয়া নাই।
ইয়াত।
মানে এইবাৰ বেছি বৰষুণে মাৰিলে মানে গৰমতটো কমেই দিলে, পাঁচদিনে বৰষুণ ব ৰ'দটো দিছে।
অ', আমাৰপিনে আৰু ৰ'দ দি আছে, দুদিন তিনিদিন বহুত মানে এই যোৱা ৰাতি অলপ বৰষুণ দিলে।
মানে বৰষুণ দিলে ভালো লাগে মানে বেয়াও লাগে।
সেইটোও হয়। বেছি বৰষুণ উম', হয় হয় ঠিকে কৈ ফৰকাল হৈ থাকিলে বেছি ভাল।
উম ফৰকাৰ।
সেইও নহয় অলপ ভাল।
উম।
ঠিকেই আছে, পিছে কি কৰিছা পিছে এতিয়া?
এতিয়া বিশেষ একো কৰা নাই, উম'।
আহ', আহ'। হয় হয় হয়।
পোৱাগেই তাৰুটা।
মই পুৱা চাৰে পাঁচটা ছয়টা মান বজাত।
হয়, জলদি ময়ো চাৰে চাৰিটাত উঠো মানে।
উঠ' ভালেই, ৰাতিপুৱাটো সোনকাল
হয়, ৰাতিপুৱা সোনকালে উঠিব লাগে। বিয়াম অলপ কৰিব লাগে, এনেই দউৰিব যাওঁ মই।
অ', ভালেই ভালেই।
কেতিয়াবা মেডিটেশ্যনো কৰোঁ।
ঠিকে আছে, ৰাতিপুৱাটো সোনকালে উঠিবই লাগে আৰু। এ যিমানে সোনকালে উঠে সিমানেই ভাল আৰু।
হয়, কোৱাৰ কাম বিলাক মানে কাৰণে খতম কৰিব পাৰি মানে।
হয় হয়, উম', ৰাতিপুৱা যিমান উঠা আৰু সূৰ্যৰ পোহৰটো যোনটো ৰাতিপুৱা সেইটো পোহৰটো অলপ ভাল, ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ।
সেইটো ল'ব লাগে, সূৰ্যৰপোহৰটো।
সেইটো সেইটো ল'ব লাগে। সেইটো এটা ভিটামিন দি পাই ন য'ত
হয় হয়।
এইটোৱে এইটো ল'ব লাগে, উপকাৰ কাৰণেও।
এনেই কেইটাত শুৱা তুমি ৰাতি?
ৰাতি মই দহটা চাৰে দহটাত আৰু তুমি?
মই শুও, মানে পুৱাতো চাৰিটাত উঠো ন, ৰাতিটো আঠটা ন ত মান থৈ যাওঁ
অ', ভালে ভালে দিলে সোনকাল উঠিলে সোনকাল শুবও লাগে হয়, ঠিকে কৈছা তেতিয়া টোপনিটো ভাল হয় উম, হয় ঠিকে
বেছি শুৱ নালাগে খালি আঠ ঘণ্টা
হয়, দেহটোও সতেজ হৈ থাকে মনটোও সতেজ হৈ থাকে
হয়, ঠিকে কৈছা
ঠিকে, কৈছা তই
উ
ভালে কৈছে উ দিনৰ ভাত বনাইছিলনে নাই?
বনাই আছে মানে চব্জি ৰান্ধিছে দালি
অ', মোৰ, আমাৰো বনাই আছে ৰবা এতিয়া
হয়।
বনাই আছে এতিয়া
তুমি এনে জানাই নে জানা ভাত চাত বনাব?
এনে, জানো ইমান ভাল, জানো অলপ চলপ
অলপ চলপ জানিব লাগে, এনে কিতাপ কাম আহে, অকলে থাকিলে কিতাপ নিজে বনাব লাগে
হয়, দিয়া ঠিক, আছে দিয়া পিছত আৰু কথা পাতিম ভাল লাগিল বহুত দিনৰ মৰে কথা পাতিলো তোমাৰ লগত
উ, দিয়াতে পিছত পাতিম ন